অহ শুনিছোঁ শুনিছোঁ শুনি আছোঁ। অ এই চাহ-তাহ খাই পেলাই অলপমান জিৰণি লৈছিলো বা অলপমান খোজ কঢ়িব যাম যিহেতু।
অ অ সুন্দৰ আজিকালি খোজ কঢ়া আৰম্ভ কৰিছা নেকি?
অহ অলপ খোজ কঢ়িব আৰম্ভ কৰিছোঁ বাৰু যিহেতু স্বাস্থ্যৰ প্ৰতি অলপমান মানে সকলোৱে নজৰ ৰাখি থাকিব লাগে তাকে মই ভাবো অলপমান খোজ কাঢ়ি চাওঁ।
তোমালোকৰতো মানে সেই অঞ্চল তোমালোকৰ ঘৰতো য'ত সেইখিনিতো খুব সুন্দৰ মানে গাড়ী মটৰো নচলে খোজকাঢ়িব বৰ ভাল কিন্তু মই দেখিছোঁ।
অ ঠিক বাৰু সেই সেনেকুৱাই মানে খোজ কঢ়িব খোজ কঢ়াটো ভাল।
আমাৰ আমানেক অসুবিধা মানে বোকা পানী উম আৰু ৰাস্তাটো বেয়া। হয় হয় অ অ মই মানে আজি তোমাক ফোন কৰিলো এটা বিশেষ শেষ কাৰণত মানে আজি
অ
তোমাৰ লগত এটা গুৰুত্বপূৰ্ণ বিষয় এটাই আলোচনা কৰিম ভাবিছোঁ।
বাৰু কোৱাচোন।
বিষয়টো হ'ল মানে গোলকীয় উষ্ণত উষ্ণতাত যে আমাৰ বৃদ্ধি পায় আহিছে দিনক দিনে ইয়াৰ মানে কিহৰ বাবেনো এনেকুৱা বৃদ্ধি পাইছে ইয়াৰ কাৰণসমূহ বা কেনেদৰে আমি ইয়াক ৰোধ কৰিব পাৰোঁ তাৰ বিষয়ে অকণমান আলোচনা কৰিম ভাবিছোঁ।
অ ঠিকে কৈছে দে ভাল কথা এটা আলোচনা কৰিব।
অ অ এতিয়া যদি মই তোমাক প্ৰথমে সুধো আমাৰ গোলকীয় উষ্ণতানো ইমান দিনক দিনে কিয় বৃদ্ধি পাই আহিছে ইমান আগতে বতৰটো ধৰাৰ আগতে এপ্ৰিল মাহমানলৈ প্ৰায় মানে ঠাণ্ডাই আছিলে। কিন্তু আজিকালি মানে এপ্ৰিল মাহতেই মানে যি গৰম উত্তাপ পৰিছে।
হয়-হয়-হয়।
তই এই কি ক'বা অকমান কোৱা চোন?
অঁ! প্ৰথম কথা এই প্ৰদূষণ মানে বেছি হৈ আছে।
হয়।
প্ৰদূষণৰ কাৰণে যিহেতু মানে সকলোৰে প্ৰদূষণ হৈ আছে। শব্দ প্ৰদূষণ
মানে বায়ু প্ৰদূষণ, মানে পানী প্ৰদূষণ। মানে এইবোৰ সকলোৰে কাৰণে মানুহে আৱৰ্জনা পেলাই প্ৰথম কথা। অ মানে কাৰখানা এইবিলাক মানে জ্বলাই পেলাই য'ত মানে কি হৈছে এইবিলাক মানে প্ৰদূষণ মানে এই গাড়ী, মটৰৰ কাৰণে ই ওপৰত অজন লেয়াৰ বুলি এটা হেৰি থাকে নহয় মানে আমাৰ পৃথিৱীৰ আশে-পাশে অ মানে সেই অজ অজন লেয়াৰটো ফাটিবলৈ ধৰিছে য'ত ফাটিবলৈ ধৰাৰ কাৰণে এই যিহেতু সূৰ্যৰ পোহৰটো মানে ডাইৰেক্ট মানে সেই আমাৰ তাতে পৰিছে মানে। সেইটো মানে অলপমান বচাব চেষ্টা কৰে যিহেতু মানে অজন লেয়াৰটো অলপমান হেৰি নিচিনা।
অজন লেয়াৰতো মইয়ো শুনিছোঁ লাহে-লাহে ধ্বংস হৈ আহিছে বুলি শুনিছোঁ। ফুটা ওলাই গৈছে কিছুমান।
সেইকাৰণে মানে গৰমটো অতি পাত গৰম হৈ গৈছে।
উম-উম! এইবাৰতো বোলে বহুত গৰম পৰিব বুলি শুনিছোঁ। বিজ্ঞানীসকলেও মানে সকিয়াই দিছে।
হয়-হয়! এইবাৰ মানে বৰষুণো কম যিহেতু দেখা গৈছে বৰ গৰমটো অতিপাত মাৰ্চ মাহৰ পৰাই দেখা গৈছে গৰমটো। তো মানে এটা ভাল মানে বেয়া কাৰণ হৈছে এইটো।
উম-উম! আৰু ইয়াৰ এটা কাৰণ এইটো হ'ব পাৰে নেকি যে মানুহবোৰে মানে মানে ইমান গছ-গছনি যধে-মধে কাটিব আৰম্ভ কৰিছে।
অঁ! সেইটোৱেই কথা।
যধে-মধে যধে-মধে গছ-গছনি কাটে আৰু বনাঞ্চল এইবোৰ পাহাৰ আদি ধ্বংস কৰে।
ঠিক কথা আমাৰ ওচৰৰ পাহাৰ এখন দেখিবলৈ পোৱা যদি চাবা চোন মানে আধা আধি মানে সেই সেনেক সেই মানে কাটি কুটি মানে নাইকিয়া কৰি থৈছে। আৰু গছ গছনিবোৰ সকলো কাটিব মানে এই বন বিভাগৰ মানুহ ইমান মানে ইমান হেৰি নকৰে। আৰু য'ত মানে গছ ঠিকেই মানে মুনাফা কমাবৰ কাৰণে গছ-গছনি কাটি ফুৰে। এই কটাৰ কাৰণে মানে সেই মানে গৰমটো বেছি বাঢ়ি গৈছে মানে গছ কমি গ'লে তো বায়ু কমি যাব। গছৰ বতাহ অঁ অক্সিজেন আমি তাৰ ফলত নোপোৱা হৈছোঁ। নোপোৱা হোৱাৰ ফলত মানে সেই আৰু নানা বিধ মানে ৰোগ আদি সকলো সমস্যাৰ সন্মুখীন
তাকেইতো মানে এতিয়াতো এনে এনেকুৱা মানে এইবাৰ বোলে ভয়ংকৰ গৰম পৰিব মানে বৃদ্ধ লোক আৰু শিশু শিশুসকলৰ বাবেতো মানে জীৱন নিৰ্বাহ কৰা প্ৰায় কঠিনেই হৈ যাব।
অ! হয়-হয়-হয় ঠিক কথা কৈছা। মানে বৃদ্ধ লোকৰ জ্যেষ্ঠ মানুহৰ কাৰণে অতিপাত বেয়া মানে এই গৰমৰ কাৰণে যিহেতু প্ৰেছাৰটো মানে বহুত হৈ থাকে তেওঁলোকৰ। তেওঁলোকৰ মানে এই প্ৰেচাৰটো কাৰণে বহুত বেয়া।
উম উম।
এই অতি দুৰ্বলতা অনুভৱ হয় আৰু হৃদপিণ্ড এইবোৰ মানে সকলো মানে নান বিধ মানে ৰোগ মানে সৃষ্টি হয় এইবোৰৰ কাৰণে‌‌।
হয় হয় ঠিকেই কৈছা এতিয়া মানে এইবোৰৰ কাৰণ টো নিশ্চয় আমি মানৱ জাতিয়ে নিশ্চয় কৰিছো বেলেগেতো এইবোৰ মানে বেলেগৰ ঘৰত হোৱা নাই। মানুহৰ যি কৰ্ম তেওঁলোকে মানে গছ গছনি ধ্বংস কৰা বন বনাঞ্চল ধ্বংস কৰে। অ' এই খিনিতে মোৰ মনত পৰিলে এটা কথা বনাঞ্চল কওতে আমাৰ অৰণ্য মানৱ যাদৱ পায়েঙৰ কথা তুমি নিশ্চয়
অ' নিশ্চয় নিশ্চয় তেওঁ মানে অতি ভাল ব্যক্তি হয়।
অ'তেখেতেৰ মানে অ' মানে ৰোপন কৰা নিজা ৰোপণ কৰা। যিখন অৰণ্য সেই অৰণ্যখন এছাম দুষ্ট চক্ৰই মানে কেইদিনমান আগতে মই শুনিছিলো যে মানে জ্বলাই পেলাইছে গতিকে এনে ধৰণৰ নিকৃষ্ট কাণ্ড কৰাকৈ তুমি কি ক'বা মানে
ত' এনেকুৱাটো একেবাৰে কৰিব নালাগে মানে। গছবোৰ আমি মানে যদি আমি সংৰক্ষণ কৰিব নোৱাৰো তেতিয়া পৃথিৱী অতি ধ্বংসৰ ফালে যাই আছে আৰু সেইটো প্ৰথম কথা কিন্তু দুই নম্বৰ কথা মানে তেওঁলোকৰ মানে মানে মনতটো ইমানে মানে বেয়া হ'ব লাগিব যে মানে তেওঁলোকে দয়াই নকৰে মানে গছ
উম নিজে ৰোপনো নকৰে আৰু আনে মানে ৰোপণ কৰাখিনিও মানে ধ্বংস কৰে।
জ্বলাই দিলেতো মানে বহুত লোকচান আৰু সেয়ে আৰু। তেওঁৰো কিমান বেয়া লাগিব যাদৱ পায়েঙে সেইটো কৈছিলা আপুনি। মানে সেই সেইকাৰণে মানে এইবিলাক মানে বৃদ্ধি পাই আছে গৰমৰতে।
উম উম তাক সেইটো এতিয়া যদি মই তোমাক সুধোঁ যে এই আমি ইয়াৰ পৰা গোলকীয় উষ্ণ উষ্ণতা বৃদ্ধিৰ পৰা যদি হাত সাৰিবলৈ হয় কিবা এনেকুৱা তুমি প্ৰধান কিবা আমাৰ উপায় দুটামান ক'বা নেকি?
অ এইটো প্ৰথমতে মানে বৃক্ষ ৰোপন কৰিব লাগিব এক নম্বৰ কথা। কথা দুই নম্বৰ কথা এইবোৰ মানে সকলো দুষ্কাাতি কাৰ্য মানে এইবিলাক বন্ধ কৰিব লাগিব। প্ৰশাসনে কঠোৰ মানে নজৰ ৰাখিব লাগিব এইবোৰৰ ওপৰত। তাৰ পিছত আৰু এই গাড়ী মটৰ মানে অধিক মানে এই শব্দ প্ৰদূষণ যিহেতু
পেট্ৰল ডিজেল চালিত গাড়ীবোৰ মানে অকণমান কম ব্যৱহাৰ কৰিবলৈ হ'ল।
কম ব্যৱহাৰ কৰিব আজিকালি যিহেতু এই ই ভি গাড়ী সেইবোৰ সমূহ ওলাইছে প্ৰদূষণ প্ৰদূষণ কাৰণে মানে অতি ভাল এইবিলাক।
শব্দ প্ৰদূষণো নহয় বায়ু প্ৰদূষণো নহয়।
হয় হয় হয়। সেইকাৰণে সেইবোৰ মানে বেছিকে ব্যৱহাৰ কৰিব লাগে যিহেতু অলপমান হৈছে। আজিকালি। এইবোৰ মানে ব্যৱহাৰ কৰাটো মানে অতি উচিত তোমাৰ মতে কোৱাচোন।
অ ময়ো তোমাৰ যিকেইটা তুমি কলা সেইকেইটাটো হয়য়ে বাৰু অ'। তাৰ লগতে মানে আমি পেট্ৰল ডিজেল চালিত- আঁ মানে আঁ ইঞ্জিনসমূহ আৰু মানে যদি এনেকুৱা আমি বন্ধ কাৰণ- সেইবোৰ মানে গাড়ী- পৰা বা কলা কাৰখানাৰ পৰা বহুত মানে কলা ধোৱা যিটো ওলাই- সেয়া গৈ মেঘত মেঘৰ জমা হৈ জমা হৈ লৈ- যিটো মানে বৰষুণ আহে। বৰষুণটো মানে খুব বেয়া মানে এচিড বৰষুণ ৰূপে- তললৈ নামি আহি। এই এচিদ বৰষুণৰ ফলতো বহুত সমস্যা হৈছে নিশ্চয় গম পোৱাই তুমি?
এচিক বৰষুণ সেইয়াতো মানে পথাৰসমূহত মানে- খেতি বাতিৰ কাৰণে বহুত মানে বেয়া এইবোৰ। এচিদ বৰষুণ হৈ আছে। মানে আৰু শুনিবলৈ পাইছো এই তাজমহল যিহেতু আগ্ৰাত আছে- অৱস্থিত হৈ আছে দিল্লীত। এই সিটো মানে এচিদ বৰষুণৰ কাৰণে মানে ৰং চং মানে অলপমান- হেৰি হৈ পৰিছে আৰু। সেষ হৈ গৈছে মানে অলপ সেইকাৰণে ডেইলিত- এইটো জানাই কিমান মানে প্ৰদূষণ প্ৰদূষিত জাগা এইটো।
হয়, হয়। আৰু জীৱ জন্তু মা- নে ছালৰো ৰোগ হয়।
অ, ছালৰ ৰোগ হয়। আমাৰ মানুহৰ ৰোগ হয়। মানৱ জাতিৰো হয়। যিহেতু অজন লেয়াৰটোৰ পৰা নাপাই যদি ডাইৰেক্ট আমি- সূৰ্যৰ পোহৰটো আমাৰ ছালত যাই লাগে। সেইটো কাৰণে মানে বিৰাট- মানে বেয়া কিন্তু এই ছালৰ মানে কেঞ্চাৰ হোৱাটো হৈ যায় কেতিয়াবা। ছাল কলা পৰে- আৰু কলাপৰাৰ পৰা মানে হাত সাৰিব নোৱাৰিম মানে কেতিয়াও মানে ঠিক নহয় সেইটো। চাল পোৰে। সেই তেনেকুৱা মানে নানাবিধ মানে- এই আৰু। ইউ ভি ৰেচ বুলি যিহেতু কয় ইংৰাজীত। আৰু- আল্ট্ৰাভায়লট প্লেছ-
অ, অ, অ, অতি বেঙুনীয়া ৰশ্মি আমি পাইছিলো কিতাপত। বেঙুনীয়া ৰশ্মি এটা আহে বুলি। অঁ চকুৰো খেতি কৰে বোলে।
চকুৰ বিহত খেতি কৰে। চকু যদি আমি ডাইৰেক্ট মানে এনেকে চাই দিওঁ- সূৰ্যৰ ফালে যদি আমি দুপৰীয়া ভাগত তেতিয়া মানে চকুৰ এটা বৃহৎ ক্ষতি হয়। কিন্তু- মানে কেতিয়াবা-
অঁ, হয় হয় হয়, ঠিকেই কৈছা। গতিকে- সমূহৰ পৰা মানে আমি পৰিত্ৰাণ পোৱাৰ সেই এক এক- মাত্ৰ সেইয়ে সেইকেইটাই উপায় আছে যে অধিকাৰত আমি বৃক্ষৰোপন- বননীকৰণ প্ৰথম উপায়, দ্বিতীয়তে মানে এইবোৰ এ প্লাষ্টিক- টো পাৰিলে বৰ্জন কৰিব লাগে নহয় জানো?
অ, প্লাষ্টিক মানে কি আৰু প্লাষ্টিক মানে, মানে হেৰি কৰিব লাগে। একদম কম ব্যৱহাৰ কৰিব-
কম পৰিব তাৰ ঠাইত ধৰা- আল অঁ, এই এইবোৰ আহ বেলেগ মানে আঁ- সামগ্ৰীৰ এইবোৰ ঢকুৱা মই দেখিছো। মানে ঢকুৱাৰ- বা এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ পাতৰ পৰা কিছুমান মানে বেগ- প্ৰস্তুত কৰে আমাৰো এইবোৰ মানে- আহ থাল প্ৰস্তুত কৰে বাতি গিলাচ তেনেকুৱা ধৰণৰ দেখিছোঁ মই।
অঁ, এইবোৰ মানে ব্যৱহাৰ কৰাটো অতি উচিত। মানে প্লাষ্টিক যিহেতু- ভাল নালাগে এইবোৰক মানে। প হেৰি হেৰিও হৈ নাযায়। মানে যেনেকে থাকে সেই তেনেকেই থাকে। একো সেই নপৰে। আৰু য'ত মানে নানা নৰ্দমাত মানে সেনেকুৱা আৱদ্ধ হৈ পৰে।
উমঁ-উমঁ-উমঁ-উমঁ, হয়। এতিয়া মই এই তোমাৰ উদাহৰণ এটা দিওঁ এই আমাৰ যে আঁহ', বশিষ্ট অঞ্চলৰ সেইফালে যাওঁতে মানে এই বহুত মানে আবৰ্জনা- ৰাস্তাৰ কাষতে যিহেতু পেলাই থৈ দিয়ে, বহুত মানে লেতেৰা গোন্ধ এশদ মানে নাকত হাত দি পাৰ হৈ যাব লাগে, কি ক'বা এই বিষয়ে?
এইটো বস্তু মানে কি আৰু প্ৰশাসনে মানে অতি নজৰ ৰাখিব লাগে। কিন্তু মানে - মানে ই গাড়ী পঠিয়াই পেলাই এইবোৰ মানে নিয়াৰ অতি সোনকালে ব্যৱস্থা- কৰিব লাগে। মানে ইমান দূৰলৈকে মানে এনেকুৱা হৈ পৰিছে মানে- প্ৰথমৰ কথা এই নাকত মানে এই ধৰি ৰাখিব যাব লাগে। ধৰি ৰাখি যাব লাগে আৰু যদি নাকত- কিবাকে সোমাইও যায় মানে ইমান ৰোগ সৃষ্টি কৰিব এইবোৰৰ পৰা ইমান লেতেৰা- দুৰ্গন্ধ। সেই কাৰণে মানে আমাৰ এইটো মানে- গৰম বা কেতিয়াবা এনেকুৱা হয় ঠাণ্ডাও পৰে কেতিয়াবা-কেতিয়াবা ইমান- মানে নলগা মাহত। এই সেনেকুৱা মানে খেলি মেলি হৈ থাকে কেতিয়াবা এই বতৰটো।
বতৰৰ মানে উষ্ণতা তাৰ টাইমতো ঘটি থাকে। উমঁ।
সময়মতে ঠাণ্ডা পৰিছিল, সময়মতে গৰম পৰিছিলে আজিকালি নাই, আজিকালি ঠাণ্ডা দিন- টো গৰম পৰিব।
উমঁ।
পাৰিলেতো এতিয়া মানে গৰম দিনতো কোনোবা এদিন মানত ইমান ঠাণ্ডা- ঠাণ্ডা নিচিনা অনুভৱ হ'ব। এই আৰু আজিকালি বৰফ বোৰো কমি গৈছে- মানে বৰষুৰ এলেকাবিলাক-
উমঁ, আহ', -মই এইটো কথাও পাহৰি গৈছিলো এই যে মানে বৰফৰ যি সমূহ দেশ আছে। এইবোৰ মানে লাহে-লাহে মানে গ'লা আৰম্ভ কৰা বুলি- মই শুনিছো। উমঁ, এই হয়-হয়, এই গোলকীয় উষ্ণতা- বৃদ্ধিৰ ফলতে নিশ্চয়।
অ' সেইটো কাৰণে মানে হিমালয়ত আমাৰ পাহাৰখন যিহেতু পৰ্বত এই বৰফবোৰ- গলিলে মানে এই পানীৰ সৃষ্টি হয়।
উমঁ-উমঁ, হয়।
বানপানীৰ সৃষ্টি হয় সেইবোৰৰ কাৰণে মানে অতি বেয়া।
ঠিকেই-ঠিকেই। তেতিয়াহ'লে আজি আমি বহুখিনিৰ বিষয়ে আলোচনা কৰিলো আৰু বহুতো- থাকি গ'ল, সময় যিহেতু অভাৱ। আঁহ', আমি পাছত আৰু ভালকৈ আলোচনা কৰিম।
অঁ', -ঠিক বাৰু ভাল লাগিল কথা পাতি, ঠিক আছে দিয়া, হয়-হয় বাৰু।